হেল্ল'
অহ ভাত খালে? অহ। খালো খালো দিয়ক। সি বনালে? আমি ৰুটি খালো আজি সন্ধিয়াতে।
সন্ধিয়াতে খালা।
সন্ধিয়াতে খালো আলহী আহিছিলে তাৰপিছতে এই আলহী লগ আমাৰ এই দাদা জেঠাইৰ ল'ৰাটো উম আহিছিলে। ওচৰতে আৰু বেছি দূৰত নহয় অ তাছত দাদাৰ বৌ আহিলে তাকৌ মাজতে এক- এক্সিডেণ্ট হ'ল এই কুকুৰ বিলাক আহি গৈছিলে মানে বাইক চলাই আহিছিলে কুকুৰে কাজিয়া লাগি পেলাই আগ ওলাই বাইকৰ আগত আহি গল পৰি পাই আমি বুকুৰ হাৰো ভাঙিলে। তাৰপিছতে এই বহুত দিন এনেকা পৰি আছিলে যে ঘৰতে তাৰপিছত আহিলে আহি পেলাই উম হেৰি কৰিলে যে ৰুটি চুটি খাওঁতে একেলগে খাওঁতে আৰু এতিয়া ভোকে নালাগিলে।
এবাৰ খাই দিয়াৰ পিছত আৰু ভোক নালাগে আৰু।
অ আজিকালি এনেও মানে কি হৈছে এই ঠাইৰডতটো বহুত বাঢ়িছে মোৰ।
ঠাইৰতটো বাঢ়িছে নেকি?
ঠাইৰতটো বাঢ়িছে তাৰপিছত এইক কৰাইছো, ডক্তৰক টেষ্ট কৰোৱাৰ পিছতো মানে ঔষধ খালেও যে ঔষধ খাই আছো কিন্তু ঔষধ খালে মানে ঠাইৰতটো ৰখাইহে থক- কমাই নিদিয়ে বোলে।
তাইৰ কি হেৰি ঠাইৰত কোনটো ঠাইৰখ শকত ঠাইৰটো নে ক্ষীণ
খকৰ শকতটো
শকতটো সেইকাৰণে তুমি শকত হৈ গৈ আছা ন দিনে দিনে।
সেইটোৱে এইটো কথাই ক্ষীণ দাইৰত হ'লে ভাল।
ক্ষীণ ঠাইৰডতো বোলে আকৌ একেবাৰে তোমাৰ হেৰি ক্ষীণ হৈ যাবা নহয় আকৌ দেখিবলৈ বেয়া দেখিব হা সেইটো এটা প্ৰব্লেম আৰু শকত ঠাইতটো হ'লেও তোমাৰ এইটো প্ৰব্লেম এই মানুহৰ যে নক'বা আৰু কি হৈছে
এ তাছত সেইকাৰণে মানে কি কৰো সাতটা বজাৰ পিছত একো নাখাওঁ।
অ নটুৱাই মানে সাতটা আচলতে একচুৱেলি মান- মানুহে সাতটা বজাৰ আগতে ভাতটো খাই উলিয়াব লাগে। খা খাদ্যতো আৰু খালেও মানে তোমাৰ কম পৰিমাণে খাব লাগে। কিন্তু আমাৰ মানুহে কি কৰে দহটা বজাত এঘাৰটা বজাত তেনেকে
অঁ তেনেকে খাদ্য খায় আকৌ মানে কি হয় দিন দিনটো মানুহৰ সময় নাই ন ঘৰৰ পৰিয়ালৰ মানুহ চবেই নিজৰ-নিজৰ জেগাত। এই ৰাতি পাই লওক, ৰাতি একেলগে খায়। মাছে-মঙহে দগৰি খায়
অ ৰাতি আকৌ সেইটো মানুহে আকৌ দিনটো তোমাৰ পৰিশ্ৰম কৰি আহিব। দিনটো পৰিশ্ৰম কৰাৰ পিছত তোমাৰ ৰাতি হ'লে আৰু খা খোৱাটো মানে বেছি ইম্পৰ্টেণ্ট।
বেছি ইম্পৰ্টেণ্ট সেইটো এটা
মাটো উখোৱাটো ৰাতি-ৰাতি কেনেকৈ আমি ভালকৈ খাব পাৰোঁ, মাছে-মঙহে খাব পাৰোঁ। সেইটো ধাণ্ডাত থাকে, সেইটোৱেই চাবলৈ গ'লে তোমাৰ ৰাতি কম পৰিমাণে খাব লাগে আৰু সাতটা বজাত মানে বেলিটো নোহোৱাৰ আগতেই বেলি মাৰ নোযোৱা আগতেই খাব লাগে। আজিকালি মানুহৰ ফেশ্বন হৈ গ'ল
সেই নহয় নে নিয়ম বুলি এটা আছিলে ন যে মানে বেলি এ বেলি মাৰি যোৱা পিছত নাখায় মানুহে। আচলতে নিয়ম মানে ভালে আছিলে নিয়মবিলাক নহয় জানো?
অ এইটোৱেইটো মানুহবোৰে, এতিয়া মানুহবোৰ মানে আপডেট হৈ গ'ল ন। আৰু মানুহবোৰ আজিকালি মানে ফেশ্বন হৈ গ'ল ৰাতি বাৰটা বজাত এঘাৰটা বজাত ভাত খালে মানে এইটো এটা বাহাদুুৰী আৰু জাষ্ট মই ইমানটো পাৰোঁ ইমানটোৱেই ইমান সময়ত ভাত খায় সেইটো গাঁৱলীয়া মানুহে ইমান সোনকালে ভাত খায় এ টাউনীয়া মানুহে ইমান সোনকালে ভাত নেখায় নহয় সেই বুলি মানুহে মানে আজিকালি নেগলেক্ট কৰে। এতিয়া আমাৰ ক্ষেত্ৰতে হয়, আমাৰ ক্ষেত্ৰতে হয়, এতিয়া আমি ইমান দেৰি-দেৰিকে খাওঁ। আগতে কিন্তু এতিয়া-এতিয়া আমি সোনকালে খাব লৈছো ভাত আগতেতো আমাৰে দহটা, এঘাৰটা বাজে। তাৰপিছত আমাৰ এই ডক্টৰ এজন আছে মানে আমাৰ এখেতৰ লগৰ সুদিতে কয় কিয় তোমালোকে আপোনালোকে ইমান দেৰিলৈকে থাকে। আপোনালোকে সোনকালে খাব নোৱাৰে নেকি? আপোনালোকে সোনকালে ভাত খোৱাটো অভ্যাস কৰিব লাগে। তেতিয়াহে আপোনালোকৰ স্বাস্থ্য প্ৰতি পাতি ভাল হ'ব আৰু বেমাৰ-আজাৰ নহ'ব। আপোনালোকৰ যেতিয়াই ফোন কৰো বোলে ভাত বনোৱাই নাই।
অ
তেনেকে কয় তাৰ পিছত কোৱা কাৰণে এতিয়া আমি কি কৰিছো
উম
সোনকালে ভাতটোও খাই দিওঁ।
নাই-নাই সেইটোৱেই লাগিলে মানে সোনকালে খাই দিব পিছৰ সোনকালে নুশুলেও নাই খোৱাতো আগত কৰিব লাগে।
আমিতো ট্ৰেইনিং মাৰোতেতো আমাৰ ওপৰলেতো আমাৰ মানে অফিচাৰটো কৈছে যে আপোনালোকে ভাত সাতটা বজাতে আগতেই খাব ভাতো, তেতিয়া আপোনালোকৰ চেহেৰাও ভাল হৈ থাকিব, স্বাস্থ্য স্বাস্থ্য‌ও ভাল হৈ থাকিব, আপোনালোকে সুস্থ, সবল হৈ থাকিব কিন্তু যদি আপোনালোকে ভাত যদি বাৰটাত খায়, এটাত খায় বা দহটা-এঘাৰটাত খায় তেতিয়া আপোনালোকৰ ভাতটো খালে তেতিয়া আপোনালোকৰ কি হ'ব মানে আমাক কয় সেইয়া আহ মই আহি ঘৰত দুদিনমান কৰিলোঁ তাৰপিছত আকৌ তোমাৰ আগৰ সেই আগৰ চিষ্টেমটোৱেই হৈ গ'ল
অঁ-অঁ-অঁ।
এতিয়া উপাই নাই আৰু তাৰপিছত তথাপিতো এতিয়া আমি নটা-নটা বজাত চাৰে নটা বজাত হৈ যায় আমাৰ ভাতটো খোৱা, ভাত খাওঁৱেই আৰু চাৰে নটা দহ আগত কেতিয়াবাহে মানে দহটা বাজে গৈ প পিক্ষত আমি মানে আজিকালি দহটা ঘতি ভাত খায়েই দিওঁ আৰু
অ আমাৰো তেনেকুৱা আমাৰ এই আটা হয় আৰু যেনে তেনে আৰু ৰাতি মানে আমাৰ খাদ্যটো একেবাৰে কমি গৈছে এতিয়া এই আজিহে ৰুটি কাছো কেতিয়াবো দালি পানী বা টছ এনেকেই কৰি থতো ছোৱালী খালি ভাত এ দিম মানে মায়ে দিয়ে আৰু তাইক
তাইো শকত হৈছে তাইও মানে চেহেৰাটো অলপ হেৰি ন হেৰি কৰিব লাগিব এতিয়া মানে কি এতিয়া তাই সৰু হৈ আছে ডাঙৰ হোৱাৰ লগে লগে তাইও তেতিয়া ক'ব মই ইমান শকত বেলেগৰ ল'ৰা ছোৱালী দেখোন কেনেকুৱা চেহেৰা মোৰ চেহৰাটো দেখোন এনেকুৱাই হ'ল এতিয়া পিছত অনুভৱ কৰিব এতিয়া নকৰে সেইটো কাৰণে মানে এতিয়াৰ পৰাই যদি তুমি এতিয় বাৰু যদি যতন কৰা নহয় তোমাৰ তাই ঠিক হৈ যাব এতিয়াৰ পৰা মানে কেয়াৰ ল'ব লাগিব ন কেয়াৰটো ল'ব লাগিব কেয়াৰ ললেহে মানুহে উ চেহেৰাটো মানে আমাৰ ওচৰতে এজনী ছোৱালী আছে তায়কে পঢহো পু শকত আৰু মানে খোৱা বোৱাটো তাই মানে দম দুটা বা তিনিটা দিন আহে
অ আমাৰ ই একো নাখায় দেই আমাৰ ই মাছ নাখায় মাংস আপোনাৰ এই কেতিয়াবা ব্ৰইলাৰ ো আমাৰ ঘৰতটো নচলে ন ব্ৰইলাৰ ছাগলীতটো নাখায়েই হাহো হাহো নাখায় পাৰ নাখায় একো নাখায় ব্ৰইলাৰতটো আমি কেতিয়াবা কিনি আনো যে অৰ্ডাৰ দি পেলাই এই দুই পিচ বা এক পিচ তেনেকাই ডিম নাখায় পনিৰটো খায় খালি মাছ বনালেতো একে অককাই থাকে
থাকে ন কিছুমান কিছুমানে খালেও শকত হয় কিছুমান নাখালেও শকত হয় কিন্তু আমাৰ ছোৱালীজননীছে তাই পা কেনেকুৱা তোমাৰ শকত তোমালোকৰ তোমালোকতো তোমালোকৰ শকতো বেলেগ আকৌ তাই শকত শকত বেলেগ তাই মানে আগা কৰিয়ে মুখখন সৰু হৈ গৈছে তোমাৰ ভৰি চৰি একেবাৰে গা চাবলাক শকতাব লাগে একেবাৰে বহৰ মষ্ট চলি যে তাৰমানে তাই নিজকে লাজ অনুভৱ কৰিছে ন যে হেৰি নহয় এতিয়া তাইৰ ডাঙৰ হৈ আহিছে গতিকে তাই মানে হেৰি কৰিব লৈছে আৰু এতিয়া মানে তাই অকণমান খোৱা বোৱাটো কমাইছে
ক কত অ বেছি বেছি যে ডিম চিম খাবও নালাগে
এই ক্ষীণ মানুহে ডিম চিম খাই থাকিলে একো নাই
একো নাই
উম শকত অৱত মানুহৰ ডিম চিম খাই দিলে
অ ন আৰু কি জানে মানে কি প্ৰটিন টো হাই প্ৰটিন কি হাই প্ৰটিন টো বেয়া সিন ঠাই ৰডতো আপুনি চাবচোন খাদ্য একেইখিনিয়ে বেয়া সমান এই ধৰক শকতটোৰ কাৰণে যোনটো বেয়া সন্তটোৰ কাৰণেও একেই কিন্তু ক্ষীণ কাৰত আকৌ ক্ষীণাই যায় পুৰা
ক্ষীনাই যায় আমাৰতো ছোৱালীটো তেনেকুৱা বেমাৰ থাইৰ'ড আছিলে সৰুতে আছিলে তাই ডক্টৰে কৈছিলে সৰুতে যা উম মোৰ নাই মোৰ আকৌ সেইবিলাক একোৱেই নাছিলে। মোৰতো মোৰতো সেইবিলাক একোৱে নেচাই মানে আমাৰ তোমাৰ পৰিয়াল তোমাৰ ভনীজনী আছে ন মোৰ সৰু ভণ্টীজনী আছে মোৰ বা দুইজনী ভণ্টী আছে দেউতা আছে মোৰ
অ', সেইটো কাৰণে অ', দিনত আহিলে মানে
উম, তাই সৰুতে হৈ গ'ল ন বছৰতে। তাৰপিছত মোৰ মোৰ না মোৰতো মোৰ নাছিলে কিন্তু মোৰ এই হেৰি তোমাৰ অলপ মাটি প্ৰব্লেমৰ কাৰণে মোৰ তেনেকুৱা টাইপ ব্লিডিং হৈ পেলাই লাষ্টত গৈ পেলাই মোৰ আকৌ থাইৰ'ড পালে। কিন্তু মই আকৌ এই থাইৰয়ডটো মানে ব্লিডিং থাইৰয়ড আছিলে। পিছত কিন্তু ভালেই গ'ল আকৌ এতিয়া নাই আৰু।
আচ্ছা, আচ্ছা।
তাই আকৌ এতিয়া তাই টেষ্ট কৰা নাই বহুত দিন হ'ল তো তই কৈছে,। কৈছে সৰুতে যাৰ হৈ যায় পিছলৈ ভালো যায়গৈ এতিয়া বৰ্তমান নাই মাজতে আকৌ টেষ্ট কৰি কৰে বহুত বছৰ হ'ল টেষ্ট কৰা নাইতো।
কৰি ল'ব এটা টেষ্ট।
কৰি ল'ব লাগিব।
অ', ক'ম পৰিমাণ হ'লেও যদি হয় ন বি মানে আগতীয়াকে গ'ম পালে ধৰক ভাইৰতো আচলতে গোটেই ডিঙিটো ওচৰৰত হ থাকে মানে ডিঙিটো হেৰি টনচিলৰ নিচিনাই বস্তুতটো কিন্তু ইফেক্টটো গোটেই কৰে মানে।
সেইটোয়ে বেছি সেইটো ইমান মানে ভয় কৰিবলগীয়াও নহয় এতি আকৌ ভয় কৰিবলীয়া
মানে কেনেকুৱা যেনে চাইলেণ্ট কিলাৰ এইবিলাক। চাইলেণ্ট কিলাৰ বিষ বহুতই ন। গাঁঠি চাঠি ৰাতি ৰাতিডাল যে শুবই নোৱাৰি বি ভৰিবিলাক ইমান টানে।
সেয়ে আজিকালি বেমাৰ বিলাক মানে মানুহৰ ধৰিবই নোৱাৰি কাৰ কি বেমাৰ হয় কোনেও ক'ব নোৱাৰে। দেই মানুহ তত খন্ত
চুগাৰ থাইৰড আৰু প্ৰেচাৰ ঘৰে, ঘৰে।
ঘৰে, ঘৰে মানে থাকিবইে মানুহৰ আৰু বিশেষকৈ আমাৰ বাৰু বেছ চাৰ নাই দেই আমাৰ এতিয়া কাৰো পেচাৰ নাই বাৰু এতিয়ালৈকে বৰ্তমান পিছলৈ হয় গৈ নে। নহয় নাই নাজানো আৰু কিন্তু এতিয়া বৰ্তমানলৈকে মাৰ প্ৰেছাৰটো নাই।
অ', নাই অ', ভালে হৈছে নাই যদি। নহলেই হ'ল আৰু ভাই ক।
নৰ্মলে আমাৰ প্ৰেচাৰটো কাৰণ প্ৰেছাৰ থাকিলে মানুহৰ ভৰি থাকেগে আমাৰ আমিতো এতিয়া পাৰ মাংস কলডিল তেনেকে বনাই খাওঁ মানুহে শুনি পেলাই আচৰিত যায় নেখাবি নেখায় নেখাবি তাহতে মৰি পাবি গ'ম প্ৰেছাৰ উঠিব হাই প্ৰেছাৰ হ'ব কিন্তু আমাক নাই যে প্ৰেছাৰটো সেইটো কাৰণে মানে আমি ইমানটা মানে হেৰি অনুভৱ নকৰোঁ আৰু। প্ৰেছাৰ থাকিলে মানে অনুভৱ হয় প্ৰেছাৰটো নাথাকিলেতো আৰু আমাৰ এতিয়া দাদা এজনো সেই হাই প্ৰেছাৰ হৈ তোমাৰ গাড়ী চলাইছিলে গাড়ী চলাওঁতে প্ৰেছাৰ ষ্ট্ৰোক মাৰি দিলে।
অ',
ভাগ্য ভাল বাচিছে এতিয়া ঘৰতেই আছে বাৰু সেইটো হলেও মানে এতিয়া হেৰি হৈছে আৰু নিজে হৈছে থেৰাপি দিছেহি কিন্তু ড্ৰাইভাৰ যদিও তোমাৰ বহুত মানে কেয়াৰত গাড়ী চলাইছে মানুহে ক'বলৈ বাধ্য হৈছে গে যে বা প্ৰেছাৰ থকা মানুহটোৱে যে গাড়ী চলাই গৈছে গাড়ী চলাই যে এনেকুৱা এটা হৈছে মানে আচৰিত হৈছে গৈ তেনেকে বহুত মানে ৰিক্স তাত এতিয়া এতিয়া সেই মানে কি আৰু ঘৰত উপাৰ্জন কৰা মানুহ নাই ন' সেইটো কাৰণে মানে এতিয়া জোঁৱাই কেইটাই মানে চলাইছে দুটা জোঁৱাই
উম,
এজনী সৰুজনী আছিলে ঢুকালে, এতিয়া দুতাই জোঁৱাইকৈ সেই জোঁৱাইকে এতিয়া ইনভাৰ্টাৰ নাছিলে আকৌ ইনভাৰটাৰটো আনি দিছে।
অ',
যিমানেই যি নহক শহুৱেকৌ তেনেকুৱা হৈছে আকৌ তাতে ছোৱালী দুজনীয়ে ল'ৰা নাই সিহঁতে নাচালে চাব কোনে? গোটেইখিনতে মেটা চেটা আনি দিছে আনি এতিয়া এই যে ডাঙৰ জনি জীয়েকটো ইয়াতে আছে তাই য়াতে এতিয়া আছো দেউতাকক চোৱা চিতা কৰি আছে সৰুজনী আকৌ ছোৱালী এটা হ'ল চাৰিমাহ হৈছে এতিয়া গতিকে তাইতো নোৱাৰে থাকিবলৈ, এই সেইকাৰণে মানে এতিয়া ডাঙৰজনীয়ে আছে আৰু তাকে মাকে কৈছে এতিয়া ডাঙৰজনীও মানে কি ল'ৰাটোৱে একৌ পৰীক্ষা নাই ন' এতিয়া পৰীক্ষা যে এতিয়া পৰীক্ষা নাই বন্ধ গৰম বন্ধ গৰম বন্ধৰ কাৰণে এতিয়া মাক থাকিব পাৰিছে আকৌ স্কুল খোলাৰ লগে লগে আকৌ মাক আহিব মাকতো থাকিব নোৱাৰিব সেইটো কাৰণে এতিয়া দিগদাৰ হৈছে তোমাৰ কি কৰিব উপায় নাই এতিয়া দম বাপেকক কৰিব নোৱাৰে সেইটো কাৰণে মানে এতিয়া ৰখি যাবলগীয়া হৈছে আৰু উপায় নাই আৰু আৰু বাপেকক চাবই লাগিব ন' ছোৱালী মানুহ আৰু ল'ৰাই ল'ৰাই এৰিব পাৰিলেওতো ছোৱালীয়ে কেতিয়াও মাক বাপেকক এৰিব নোৱাৰে
উম, উম, উম,
ছোৱালীয়ে মাক বাপেকৰ প্ৰতি বেছি এটা এতিয়া ল'ৰা বেমাৰ হ'লেও এ দেতাই বেমাৰ হৈছে বুলি ধৰ মা বেমাৰ হৈছে বুলি অকণমান চাই পেলাইতে যাব কিনে।